হেল্ল' ক কি কৰিছা
এ এনেই বহি আছো তুমি
সেই মোৰ চাৰ্ভাৰ ইচো দি আছে জানা মই লগৰ এটাক কল কৰিলো তাৰপিছত তালৈ মানে নাযায় জীঅ হৈ গ'ল মোৰ তাৰপিছত তোমালে মাৰি থাকোঁতে তেতিয়াহে লাগিছেগে
বাকী ঠিক আছা
উম ঠিকে আছো তুমি
ঠিকে আছো খালো খালো ভাত খালো তুমি খালা
ভাত নাই খোৱা মই খাব লাগিছিল ভাত কি দি খালা
দ বজাৰ পৰা
এ বঢ়িয়া আজি কি বাৰ অ শনিবাৰ এইফালে
অ বহে বহে আমাৰ এইফালে বহে। হে হে
ৰাতিপুৱা আনিব ৰাতিপুৱা
আমা
হা হা।
মানে চেন্তাৰ আছে ইয়াত মানে মানে নাম এটা আছে মানে তাত। মানে প্ৰতেক বছৰ মান প্ৰতেক সপ্তাহে কাটে মানে তাত
নাই সেইটো মই বুজিছো নহয় ৰাতিপুৱাই আনি বনাই খাই দিলা নেকি মানে।
অ ৰাতিপুৱা আনা নাই এইমাত্ৰ আনিচো অলপ আগত অলপ আগত আনিলে মানে বনালেই‌।
আহ ঠিকেই আছে। আমাৰ আগত তোমাৰ হেৰি কি বুলি কয়। এ কাজি কাইলেহে পাম মানে দেওবাৰে।
অ।
আমাৰ ইয়াত মানে দেওবাৰ আৰু তোমাৰ শুকুৰবাৰে বহে শুকুৰবাৰে বজাতো মানে। দূৰ হৈ যায়।
শুনা না।
অহ কোৱা।
মোক আইডিয়া দিয়াচোন কোনটো বিজনেছ কৰিলে ভাল হ'ব ধৰা মই কোনটো প্ৰফিট পাম কোনটোত।
ভাল বিজনেছ কৰিবা নে কি কৰিবা অনলাইন নেকি
অ অনলাইন যিব।
অনলাইনত তুমি বিজনেছ কৰিব ধ কৰিব বিচাৰা মানে তুমি। এতিয়া বিজনে টো বহুত আছে ন তুমি এতিয়া কেনেকুৱা ধৰণৰ বিজনেছ কৰিব বিচাৰা বা কেনেকুৱা বিচৰা আক তুমি
মানে এয়া ঘৰতে বহি মানে পাৰো মান ধৰক পাপতে মোক ধৰক মই ধৰক এইবিলাক কলেজো যোৱাৰ পৰা ধৰ মান ঘৰ পৰা আহি কিনে মই ধৰকৈ থিব।
অ পট ট ন তুমি তেনেহ'লে ক'ডিং কৰিব লাগিব। উম। কড্ৰিং কৰাটো টান মানে তুমি শিকোতে টাইম লাগে মানে বহুত।
কদ্ৰিং শিকি মানে কডিং শিক মানে ক'ত শিকিব লাগিব এইটো বস্তুটো।
এই তুমি অনলাইনে শিকিব লাগিব।
মানে ঘৰ থাকিলে তেনা পোৱা যাব লাগিব।
নাই নাই ঘৰতে তোমাৰ ধৰা তেতিয়া মানে লেপটপ এটা দকাৰ শিকে ম ৱেবচাইট খুলিব লাগিব বুজিছা ৱেবাচাইড খুলি ধৰা তুমি বেলেগৰ পৰা কাপোৰ কত কিনি
শুদ্ধ।
ৱাইত মানে অলপ ধৰা তুমি কি কৰিব লাগে না কৰিম তোমাৰ মানে এ কাম ধৰা। চিম্পল নাইে টি চাৰ মে ফৰ্ম টি চাৰ ঠিক আছে। তুমি নিজেই প্ৰিণ্ ডিাইন কৰা মানে কিবা কিবি ডিজাইন লগ' চগ বেলেগ মানে তুমি ধৰা লগৰ আজি বেগত। লৈ পিলাই বেক চাইড টো তুমি পিন কৰিব নেলাগে। ডিজাইনটো দিয়া তুমি এটা মানুহে কৰিব। তাৰপিছত সেই সেই বস্তুটো তুমি তুমি প্ৰায় যে দিয়া তুমি ইমান বে কৰিবা। তেনেকুৱা মানে ধৰা তাৰ ম আহিব তুমি সেইটো ত। সহ কাপোৰৰ মানে ডিজাইন দিব লাগে মানে
অ আচ্ছা
মাৰ্কেটিং স্কিল হয় মানে বেলেগৰ পৰা তুমি ফৰ্মেল টি চাৰ্ট লৈ তুমি তাত ডিজাইন দি পেলাই তুমি তুমি মানে আৰু অলপ ভাল কৰি বিক্ৰী কৰিব পাৰে মানে ধুনীয়া টাইপত মানে আকৰ্ষণ
এনেকুৱা কি
হয়
আহ
আৰু বহুত আছে তেনেকুৱা
অ
বা চ'চিয়েল মিডিয়া চাইদি তুমি ধৰা ইউটিউবত ব্লগিং কৰি বুলি ভাবিছা বা ইউটিউব চেনেল খুলি ভিডি' বনাম বুলি ভাবিছা সেইটো হিচাপতো কৰিব পাৰা কিন্ত সেইটো মানে টাইম লাগে
মই ইউটিউব চেনেল খুলিব গলে মানে তাত কি কি লাগিব মানে?
একো দৰকাৰ নাই আধাৰ কাৰ্ড খন দৰকাৰ হয় যেতিয়া ভেৰিফাই হ'ব। তোমাৰ ধৰা দহ হাজাৰ ছাবস্ক্ৰাইবাৰ হৈ গ'ল আৰু তোমাৰ ধৰা ভীউজাৰ মানে ভীউজো ভাল গৈ আছে তেতিয়া মান তোমাৰ সেইটো পা মনি ম কৰিব ন মন হোৱাৰ পিছত তাৰ মানে আধাৰ কাৰ্ড এনেকুৱা কিবা কিবি যে মে তুমি মানে হেতক মানে, সেনেকুৱা হৈ গ'ল আৰু যুগ
হয় হয় তেনেকুৱা কৰিব লাগিব আৰু হয় ন
তুমি ধৰা মানে তুমি যিটো বনাই হৈ তুমি সেইটো হিচাপত বনাব বনাই থাকিব লাগিব ধৰা আৰু মানে তাৰ মানে ইউটিউবৰ বিষয়ে বেয়াকৈ ইউটিউবত বনায় ন সেইটো মানে ইউটিউবক প্ৰমোচন খেলিলা বা ধৰা ইউটিউবক মানে ধৰা এনেকে মোৰ হিচাপে কৰা ন তেনেহলে তোমাৰ নহ'ব খেলটো।
হয় হয় মানে অকন ইউটিউৰ বিষয়ে ভাল ভাল মানে বনাব হয়
ধৰা তুমি ধৰা খাই বা তেনেকে কিবা কিবা ফুড চেলেঞ্জ সেনেকে কৰি মানে ফানী আজিকালি ফানী
ফানী কনডেন্ট হয়নে
তোমাৰ নেটৱর্ক টো অলপ প্রব্লেম দিছে জানা,
অ একচেকেণ্ড ৰখা এই মানে চাইবাৰ ইছু কাৰণে হেল্ল'
আহ শুনিছো শুনিছো
ফ্ৰী ফায়াৰ খেলিছা?
অ খেলো খেলো
ফ্রি ফায়াৰ ওপৰতে তুমি ভিডিঅ' বনাব পাৰা ধৰা কনডেণ্ট
অ আচ্ছা এনেকে ধৰক মানে গেমৰ যিবোৰ মানে বনালেই হ'ল খালি ন
অহ আমি গেমৰ ৰেকৰ্ডিং কৰিলা অলপ মানে ফানি মিমচ লগাই দিলা বা তুমি অলপ মানে তাত ভইচ দিলা কথা কিছুমান কৈ তেনেকে আপলোড কৰিলা মানে বুজিছা তেনেকে ধৰা চত টাইপৰ বনাব পাৰিবা তুমি বা তেনেকুৱা যদি তোমাৰ ধৰা এবাৰ উঠি গ'ল তাৰপিছত তোমাৰ মানে সেইটো ফালৰ পৰা লাভ আছে তুমি এতিয়া ধৰা গেমত টপ আপ পোৱা ন যিটো
অ টপ আপ কৰাটো মানে বস্তুটো যে তাত
ত তুমি যেতিয়া তোমাৰ চেনেলটো মনিটাৰ হৈ যাব তুমি ফি ফায়াৰ বিষয়ে যে বনাই আছা কিন্তু মানে ইউটিউবত তোমাৰ ধৰা মনিটাৰ হৈ গল তাৰ পিছত তুমি মানে উঠিলা দহ হাজাৰ ওপৰত ছাবচক্রাইবাৰ তাৰ পিছত মানে গাড়ী ব্যৱস্থা মানে গেমৰ হেল্ল
বুজি আছো বুজি আছো কওকচোন
তাৰমানে গাড়ী নিয়া ফালৰ এটা মেচেজ দিব তেতিয়া মানে টপ আপ কৰিব নালাগে যি বস্তু ইভেন আগতীয়াকে আহে ন তোমাৰ সেই যিটো বস্তু তুমি অলৰেডি মানে এডভান্স পাই যাবা মানে মানুহক দেখাবলৈ মানে কেনেকুৱা কি হয় তোমাক মানে এক্সট্ৰা ডায়মণ্ডো দিব।
উম। এতো তোমাৰ সেইফালৰ পৰা মানে ভাল আৰু তুমি তেতিয়া সেইফালৰ পৰা পইচা আহে তোমাৰ। যদি তুমি ফ্রিফায়াৰ বিষয়ে বনাব পাৰা ভালকে কনটেন যদি ক্ৰিয়েট কৰিব পাৰা।
বাকী আকৌ এইবিলাক আছে ন ষ্টক মাৰ্কেটিং হয় নে?
অ ষ্টক মাৰ্কেটিং অহ সেইটোতো সিমান তুমি অলপ ইনভেষ্ট কৰিব লাগিব তোমাৰ তাত যদি পইচা আছে তেতিয়াহ'লে তুমি ষ্টক মাৰকেটিং কৰিব পাৰিবা ভালকে।
উম। আপুনি ধৰক ষ্টক মাৰ্ক মার্কেটিং বিছহাজাৰকে ধৰক বহুতখিন বস্ত হয়নে?
বহুত আছে অনলাইন তুমি মানে অনলাইন কিবা এটা কৰিব গ'লে তুমি ইউটিউবত শিকিব পাৰা যে অনলাইন বিজনেচ কেনেকে ষ্টার্ট কৰিব পাৰি বা অনলাইনত ধৰা পইচা কেনেকে ইনকাম কৰিব পাৰি তেনেকে তুমি ইউটিউবত চাই ললে মানে শিকিব লাগিব খালি অলপ টাইম দিব লাগিব তুমি।
আৰু এইটো কি নাম কই এইটো এইবিলাক যে আছে যে আমাৰ ধৰক এ এইটোক কি বুলি কয় এইটো ধৰক আপোনাৰ এইবিলাক ব্ৰেণ্ডিং বিলাক কেনেক কৰে বাৰু ব্ৰেণ্ডিং যে।
ব্ৰেণ্ডিং মানে তোমাৰ হেৰি কি কয় এইটো হ ন নহয় স্পনচাৰৰ কথা কৈছা নেকি? কিবা এটা ব্ৰেণ্ডে তোমাৰ স্পনছৰ কৰিলে তুমি ধৰা এডভেটাইজ কৰিব লাগে ন‌? তোক ত সেইটো টো হিচাপত সেইটো কৰিব গ'লে তোমাৰ মানে ধৰা ইউটিউব হওক ফেচবুক হওক কিবা এটা চেনেল মানে তোমাৰ উঠে অ
হয়।
আছে ইমান ভাল ফলোৱাৰ আছে তেতিয়াহে তোমাক সেইটো মানে চান্স পাবাগে মানে তোমাক সিহঁতৰ ফালৰপৰা কনটেক্ট কৰিব। তেতিয়া তুমি আমাৰ এই প্ৰদাক্ট টো তুমি এদভেটাইছ কৰি দিয়া, মানে তোমাৰ যিমান খিনি চাবস্ক্ৰাইবাৰ আছে গম পাব ন যে এই প্ৰদাক্টটো কিনি কেনেকুৱা কি ইমান ভাল বুজি পাইছা।
হয় হয়।
ত তুমি সেই হিচাপত কৰিব লাগিব সেই কৰিব হলে তোমাৰ ইউটিউব বা ফেচবুকত আগতে উঠাব লাগিব চেনেল এটা।
হেল্ল' হেল্ল'। হেল্ল'।
হেল্ল।
অ। হেল্ল'। হেল্ল'। হেল্ল'।